কি কৰিছ শুনিছ নে।
শুনিছ নে?
অ অ মই শুনিছোঁ।
অ মাতটো শুনিছ নাই
নিছো তই
হা
মই শুনি আছো। তই
অ এতিয়া শুনিছোঁ। অ শুনিছোঁ।
কি কৰি আছ?
কি কৰি আছ?
এ মই মাংস অকন বনাই আছোঁ লগৰ দুটা আহিম বুলি কৈছে ভাত খাবলে আহিম বুলি কৈছে। ছে
অহ কি মাংস বনাইছা?
মাংস কয়লাৰ অকণকে আনিলো।
অ অঁ কিহৰ লগত বনাইছ।
মাংসটো হেৰি বুলি বনাইছো বিলাহী দি আলু। তেনেকেই বনাইছো আৰু। উহু।
হেল্ল'।
অহ। শুনিছা ন।
শুনিছোঁ অ। কেনেকে বনা ভাল ভাল।
অ এ ব্ৰইলাৰ মাংস নিচিনাই বনাইছো আৰু লাষ্ট। একেবাৰে শেষত বিলাহী দি দিছো আৰু।
অ বিলাহী। খিনি আগতীয়াকৈ ব মানে সিজাই লৈছানি।
নাই নাই সিজোৱা বিলাহীটো মানে একেবাৰে। লাষ্ট এই শেষত দিছো। মানে কি বিলাহীটো আগত দি দিলে নিসিজে বুলি কয় আলু চালু মাংস বোৰ ভালকে। সেইটো কাৰণেতো বিলাহী থাকবা। শেষত দি দিছো বাকী তেনেকে দাদা। গাখীৰ মাংস যেনেকে বনাই তেনেকে বনাইছে আকৌ তেজপাত দি দিব পাৰি।
অহ তেজপাত দিব পাৰি। লগত আৰু কি আছে।
লগতটো সেই বিলাহী তিয়হ। বিলাহী বিলাহী তিঁয়হ চাটনি তাৰ পিছত বগৰী আছে।
আহ। অ মই গৈ আছা নিজৰি বনাছিলে নে।
অ মায়ে বনাইছিলে ঘৰত দি পঠিয়াইছিলে। অ মায়ে বনাইছিলে ঘৰত দি পুঠিয় আছে ঘৰুৱা।
ঘৰুৱা। আহ কৰ'বাত ফুৰিবলৈ চোৰিবলৈ নাই যোৱা।
ফুৰিবলৈ যোৱা নাই বাৰু এতিয়ালৈকে ঘৰ। কাতি বিহু পাইছেহি আৰু নহয়।
কাতি বিহুত ঘৰলে আহিবি।
ঘৰলে কে যাম। ইয়াত মানে কি আৰু চহৰীয়া নিচিনা জেগাতো ইয়াত। বিহু চিহু ইমান হেৰি নাথাকে নহয় নাপাতেও ভালকে। গাঁৱত এতিয়া বিহু বুলি কলে কিমান ভাল লাগে। অ তাকে অ আৰু গাঁৱতো ধুনীয়াকে সন্ধিয়া চাকি। চাকি জ্বলাই চব পথাৰলৈ যায় তাৰ পিছত পিঠা পনা বনাই। কতো লক্ষী তলতো চাকি দিয়ে আকৌ আমি আগতে কি কৰো স্কুলত। ডাঙৰকে তুলসী পতিটা বনাই তাতে চব ল'ৰা ছোৱালী গৈ পিনে চাকি দিওঁগৈ। ইয়াত ইয়াত অ স্কুলতো দিয়ে আমাৰ তাত। মানে প্ৰত্যেকখন স্কুলতে দিয়ে। অ প্ৰত্যেকখন স্কুলতে দিয় আমাৰ তাত মানে সেইটো আগৰ পৰা চলিয়াই আহিছে। পৰম্পৰাগত বুলিয়ে কব পাৰি আও।
অ আমাৰ এনেই আকাশ বন্তি দিয়ে।
অহ।
ভঁৰালত তাৰপাছত।
অ ভাল তোমাৰ অ। ত পাছত কলগছ মানে পুতি পেন্ধিলে দিয়ে অ। গোটেই গাওখন কিমান পোহৰাই তোলো ন।
উম সন্ধিয়া টাইমত ওলাই যাবলৈ ভাল লাগে আকৌ
অ ইয়াৰ বছ স কোৱা হব হব। তাৰপিছততো আজিকালি অকৌ ল'ৰা ছোৱালীয়ে উম আজিকালি ল'ৰা ছোৱালীয়ে ফটকা চটকাহে ফুটাই আৰু
উম ফটকা হবোৰ
অ অ আগতে আমিতো হেৰি পথাৰলৈ চাকি স দিবলৈ চাদৰ মেখেলা পিনি আৰু দেতা মাহ যা ন আজিকালি সেইবোৰ টো নাযায় লৰা ছোৱালীয়ে। আজিকালি আকৌ আহ আজিকালি আকৌ চাকৰি ঠাইততো হেৰিহে মমহে জ্বলায়।
মম জ্বলাই আকৌ কিনা লাইট বোৰ জ্বলাই
আহ আজিকালি সেই চাকিয়ো অ আমি আকৌ ঔটেঙা সেইটো বাকলিটো যেন সেইটোহে জ্বলাইছো আগতে আমাৰ দিনত।
অ, ঔটেঙ বাৰ কালি আগতীয়াকে মানে আনিবলৈ।
অ, অ তাৰপিছত কাটি পিনিলে মানে শুকুৱাই থৈ দিয়ে।
উম, এই বিজ লৰাটো গুচি যাবলৈ
ভিততে যাবলৈ।
উম, মই আমি আকৌ হেৰিও নজলাও এইটো অমিতানে।
অ, অ অমিতাও জ্বলাই অ।
অ, অমিতা জলাওঁ মানে সেয়া হেৰি ঔ টেঙ না পালে।
অ, উম আজিকালি আৰু পইচা আছে। তেওঁ মানুহৰ টকা আছে। সেইটো কাৰণে আৰু ম মানে আৰু লাইট জ্বলাই আৰু। কিন্তু তো সেই মানে ঔটেঙা চাকি আৰু হেৰি কি কয় অমিতা চাকিটো যিমান মানে ভাল লাগে সেইটো কিন্তু। অম আৰু সেই আলইতৰ লগ তুলনা কৰিব নোৱাৰি আকৌ। উম, ভাল নহয়। হয় অ আকৌতো মাঘ বিহুত আমি কি কওঁ ডাঙৰকে নামঘৰৰ ওচৰতে তটো ডাঙৰ মেজি এটা বনাই চব ৰাইজে মিলি। উম। ৰাতিপুৱাতটো মেজি জ্বলোৱা হয়। আকৌ উৰুকাৰ দিনাখনিতো ভাত খোৱা হয় চব একেলগ তে মিলি। গাঁৱৰ সকলোৱে বয়সস্থ সৰু ল'ৰা-ছোৱালী মিলি। আকৌ ৰাতি আকৌ অ ৰাতি। ৰাতি আকৌ কাৰণে নি চুৰ কৰিব যা আলু, কচু
অ, আহ আমাৰ এইফালে কুকুৰা চউ চোৰ কৰে নহয় হাঁহ কুকুৰা।
অ। অকলে হে কি বুলি কয় মাটি চো তলত হাল বাই থয়।
অ, চতালত হাল পায় আগতে। আ মান আজ কালি আ এই বাৰ মানে আমাৰ খুৰাহঁতৰ ঘৰত ৰাতি এনেকে চুৰ কৰিবলৈ গৈছিলে। সেইটো কাৰণে এ কুকুৰা যিজনী আনি যিখন বিচনা কুুৱে মানে হহে তলতে থৈ দিছিলে।
অ, অ, সেই তে তেনেকুৱা বস্তু বোৰ লুকুৱাই মেলি থব লাগে। খাৰে
অ, নহয় নহয় মানে চুৰ কৰিবলৈ আহিব বুলি গৃহস্থই মানে বিচনা তলত লুকুৱাই থৈছিল, তাৰপিছত ত পৰাই চুৰ কৰিলে। মানে। তাৰপাও চোৰ কৰি আহিছে।
অ, এ মানে কি হয় আগতে মানে কি মানে ঘৰৰ- ঘৰবোৰ মান তো সেইয়। বে, অ 'বাঁহৰ আছিলে। তোৰ দৰজা-চৰজা ও ইমান হেৰি নাছিলে ন। দৰজা তেনেকে ঠেলি দিলে খোল খাই যায় কিবা খুন্দা হে দি থয় আও। আজিকালি আকৌ তো পকা পকা আৰু সেইটো কাৰণে আজ সনেৰে ভয়ো কৰে চাবি চোন। অ, আগত তাৰ মানে সেটো জানেও যে ধেমালি কৰে বুলি
তাতে ধৰ আমি ফল-মূল কিনি নোপাওৱে হয় নাই? আমি কিনি নাখাওৱে। অহ, গাঁৱৰ যা ঘৰত যি লাগে আৰু। চব ল'ৰা ছোৱালী যাওঁ খাওগে আৰু কোনো একো নকয়ও। আজিকালি আকৌ চব বেচে মানে তেনেকে সৰু সৰু বস্তু বোৰ বেচে
অ এবাৰ মাঘৰ বিহু উকাত কি হ'ল আমাৰ জান নাই? আমি সন্ধিয়া মানে চুৰ কৰিবলৈ গলো হা ওচৰ মানুহ এঘৰত চুৰ কৰিলোঁ। তাৰপছত আমাৰ ঘৰ ওচতে মানে মানুহ এজনীয়ে চলে মানুহজনীয়ে মানে চুৰনি মানে তাৰপিছত আমি মানে পকা অমিতা মানে আৰু নহয় নহয় শুন কথা টো। আমি পকা আমিতা চুৰ কৰিলো তাৰপিছত আৰু ৰাতিপুৱা আও মানে গৃহস্থ হয় চুণনি মানুহজনক ধৰি আছে নহয় কাজিয়া আৰু গোটেইখন।
অ তহঁতি চুৰ কৈছিলি মানে তহঁটি বাচি গ'লি।
আমি বাছি গলো আমাক ধৱা নাই মানুহজনীকে ধৈছে। কিন্তু মানুহজন কাজিয়া আও তাৰ পাছত। কি?
মানে কুঁহিয়াৰ আছিলে আমাৰ এইফালে বহুত কুঁহিয়াৰ খেতি কৰে নহয়, তাৰপিছত কুঁহিয়া আছিলে মানে মানুহ ঘৰত এনেই ঘৰত খাবলে কুঁহিয়া কেইটামান কৰিছিলে আও খেতি।
উম।
তাৰপিছত কুঁহিয়াৰ এডাল মানে কাটিলে কাটি পিনি আটো আকৌ ওপৰতে লগাই দিলে।
আহ।
কুঁহিয়া দাল কাটিলে মাজৰ দুক কাটি নিলে আকৌ আগটো মানে আকৌ লগাই দিলে। মানে মানুহে দেখিলে ধৰিব নোৱাৰে যে গছজোপা কাটি নিলে বুলি। মানে চাপৰ হৈ গ'ল গছডাল। তাৰ পিছত যেতিয়া কেইদিনমানৰ পিছত যেতিয়া লেৰেলি গৈছে তেতিয়া গম পাইছে মানে। কুহিয়া চুৰ কৰিছে বুলি। অ আগটো আকৌ লগাই থৈ গৈছে যাতে গম নেপায়।
উম আৰু দাদা আজিকালি মানে চুৰ কৰিবলেতো বাৰীত মানুহৰ সেইবোৰ ফল মূল নাপায় ন। সময়ে নকৰে মানুহে নিজৰ লগতে ব্যস্ত থাকে সেইবোৰ খেতি পথাৰ নকৰে।
খেতি পথাৰত সময় নাইকিয়া হ'ল বাও মানুহে খেতি নহয়ও।
উম আগতে মানুহে কেনেকে চবৰে বাৰিয়ে বাৰিয়ে ফল আও। ফল এক শাক পাচলি
শাক পাচলি আগতে মানুহৰ ক পৰা খুজিয়ে আনিব পাৰি হয় নাই?
অ আজিকালি যোনে যোনে কৰে বেচিবলেহে লৈ যায় পইচা দিলেহে দিয়ে। তেনেকুৱা নিচিনা আজিকালি মানে মানুহক কি বম।
মন চেনেহ কমি গ'ল। আগতে ধৰ আমাৰ ঘৰত লাও লাও লাগে নহয়। যেতিয়া আলহী আহে আলহী আহুতে এনেকে মায়ে সুধে আপোনালোকৰ লাও আছে নে। যদি নাই বুলি কয় এটাক ছিঙি দি পঠিয়াই। ত আজিকালি এতিয়া সেইবোৰ নিয়ম সেইবোৰ নাই আৰু।
আজিকালি নো কোৱা হ'ব সে হব। আজিকালি মৰম চেনেহ নাইকিয়া হল আৰু আজিকালি নিজক। ঘৰৰ মাজতে কাজিয়া।
অ
হেয়া লগ কেইটা আহিছিলে ভাত খাবলে। লগ কেইটা ভাত খাবলে আহিলে সপাই।
অ।
শুনিছা নে। বাকী মা হত ভাল।
ভাল ভাল শুনি আছো।
অ।
শুনি আছোঁ।
কাক কয় আছা। সেয়াই আৰু আজিকালি মানুহ নিজৰ ককা ঘৰতে মাটিৰ লগত কাজিয়া হয়।
উম মৰম চেনেহ একো কমিলে আৰু।
উম এবাৰ ক'লে বহাল দিম দিম হ'লে দিম দিম। বহল এইফালে জাগা ওম। ওম থাকিবা নহয় এতিয়া পাঁচটা মান। সেয়া তেনেকুৱা হে। অ।
আগতে যে ব'হাগ বিহু চাদৰ মেখেলা তাতে কেনেকে পিন্ধে আমাৰ ৰচিত এডাল। এডাল বান্ধি পিন্ধিয়ে পিন্ধাই দিয়ে।
আজি কালি হেৰি পিনে।
ধুনীয়াকে বনাই দিয়ে নিজৰ কাৰণে অ।
উহ। আজি কালি এইবোৰ নাইকিয়া হ'য় গ'ল হা।
মাহঁতে বোলো যি পিন্ধাই দিয়ে সেয়ে পিন্ধো আৰু।
অ আজি কালি। নানা ধৰণৰ কাপোৰ উম। উম কি হ'ল। হ'ব দে তেতিয়া হা অ কালি আকৌ আমাৰ ইয়াত ভাওনা আছিলে নহয়।
অ শুনিছোঁ।
অ কালি ভাওনা আছিলে ন সৰু ল'ৰা ছোৱালীখিনিয়ে কৰিছিলে।
অ।
ত ভাওনা হেনো ধুনীয়া আছে তাৰপিছত এ হেৰি। একলব্য গুৰু দক্ষিণা উম। তাৰ পিছতো মানে। চালে যাম যাম মই। নগ'ল মোৰ পৰীক্ষা আছিলে নহ মই যাব নাপালোঁ আমাৰ আকৌ। পালোৱান আছিলে ভাও। সি লুং আছিলে উম ভাওনাখন বহুত ধুনীয়া বুলি কৈছে।
অহ আজি কালি ল'ৰা ছোৱালী বিলাকে ধুনীয়াকে ভাওনা কৰে।
তাৰ মানে আগতে বেছি ভাল